এয়া কা কাই নাইও আগফালে বহি আছো ইমান গৰম উঠিছে নহয়
তাকে এই মানে কি হয় এই বৰষুণ দি দি অকমান ঠাণ্ডা পৰিলে যে এতিয়া মানে উ ৰ'দো দি দিয়াৰ কাৰণে গৰম পৰি গৈছে মানে
সেইটো আকৌ বাহিৰতো এনেকে তোমাৰ বহি থাকিবলৈ ম'ৰ যি উৎপাদ নহয় পুৰা একদম অৱস্থা বেয়া কৰিদিয়ে
অ তাকেই তাকেছ
সেইকাৰণে তোমাৰ এই সৰুকে খেৰৰ হেৰি বনাই লৈছো অকমান খেৰ নহয় কাপোৰৰ ক পুৰা গুঠি পেলাই জ্বলাই লৈছো পুৰা ধোঁৱা দি আছো একদম ম'ৰ মানে মহ আহিব নোৱাৰা কৰি পেলাই
অ তাকে বাকী তোমালোকৰ গৰু গাই আছে নে সেই মোৰ চব জাক চাক জাক চাক দিয়া নে
জাকতটো এতিয়া নিদিয়ে মানে আমাৰ সন্ধিয়াতে তোমাৰ গৰু আনে আনি পেলাই একদম চেফলি আঠুৱ ভিতৰত সোমাই দিয়া হয় আৰু
অ তাকে তাকে নাই আমাৰ মানে তোমাৰ কেতিয়াবা এই বেছি ম হলে দিয়ে মানে এই মহ ধূপ জ্বলাই কেতিয়াবা তোমাৰ এই মহ মৰিবৰ কাৰণে
আমাৰ সেই মহটোৰ টো ভাল নাপাও এনে কিবা গোন্ধটো মই ভাল নাপাওঁ বস্তুতটো ব্ৰেন কৰি থোৱা আছে ন
হ হয়
মহৰ ৰূপটো ইলিগেলি চল থাকে আৰু সেইটো বস্তুটো হাৰ্টৰ কাৰণে একদম বেয়া
দয়াা দে দে
বয় জ্যেষ্ঠ মানু থাকে বা সৰু ল' ছোৱালী থাকিলে এইবোৰ বস্তুখিনি একদম ব্যৱহাৰ নকৰাটোৱে ভাল আৰু অ সেইটয়ে আৰু তাৰাপা এনেই তোমাৰ খেৰৰ বা কাপোৰৰ তোমাৰ কটন কাপোৰ এনেকে জ্বলাব পাৰা নহয় তেতিয়া মত নাহেেতক
ন ন ন অ
অ
বাকি গা বে নে কি ন
নাই নাই গা বেয়া নাই এতিয়া ভালে আছে মানুহে অকমান দিনটোো ব্যস্ততাৰ পিছত ৰাতি অকমান ভাগৰো লাগে ন
অ হয় বাৰু হয় সেইটো হয় বাৰু
এটা নহ'লে মানে মিছা কাৰেণ্ট নাথাকে একদম শুব নোৱাৰি
অ তাকেহে তাকে আমাৰ গ গৈছিল আহিছে বাৰু এতিয়া
অ আমাৰ এতিয়ালৈকে দেখা দেখি নাই
অ তাকে আহিব চাগে এই গৰমত ব্য্য়ৱহাৰটো বেছি হয় যে তোমাৰ শক্তি
অ সেইটয়ে গৰমত মানে মানুহৰ পৰা ফেনেই। মই এতিয়া দেখিছো এ, এটা-এটা ৰুমত দুখন-দুখন ফেন চলাই ন?
অ'।
এটা মানুহক দুখন ফেন লাগে। এই এখন টেবুল ফেন এখন চিলিং ফেন লাগিব এই পুৰা
অভাৰলডিং হৈ যায় ন মানুহ আৰু তোমাৰ মানে ঠাণ্ডা দিনত ব্যৱহাৰ নক বহুত বস্তু এতিয়া ব্যৱহাৰ হৈ যায় তোমাৰ ফ্ৰিজৰ পৰা ফি ফ্ৰিজৰ পৰা ধৰি এতিয়া আমি যেনিবা ফেন চলাইছো। বহুত মানুহে কুলাৰ চলাই ন। কোলা এচি চলাই দিয়ে। এচি, কুলাৰ চলাই দিয়াৰ লগে লগে তোমাৰ যথেষ্টখিনি কাৰে মানে হেৰিয়ৰ প্ৰয়ো প্ৰয়োজন হ
সেইটোৱে ন। সেইকাৰণে তোমাৰ লোডশ্বেডিংটো ঘনে-ঘনে কৰিব লাগে। কিন্তু ইয়াৰে এটা কাম কৰিব লাগে যে, তোমাৰ লোডশ্বেডিংটো ঘনে-ঘনে কৰক যে এ দচ মিনিটৰ কাৰণ দচ মিনিটৰ কাৰণে কাটক। চব জেগাতে দচ মিনিটৰ কাটক। কিন্তু একে জেগাতে যদি আধা ঘণ্টা একঘণ্টা যদি কাটি দিয়ে। তেতিয়া সেইবোৰ অঞ্চলৰ মানুহবোকে মানে কেনেকে চলিব?
হয় বাৰু। আচলতে সেইটো তোমাৰ এই ব্যৱস্থাটো অকমান উন্নত কৰিব লাগিব বা অকমান চিষ্টেমটো অকমান চিছ মানে অলপ আপগ্ৰেড কৰিব লাগিব। যাৰ ফলস্বৰূপে সকলোৱে যাতে মান শেষ হ'ব পাৰে।
সেইটোৱে। এতিয়া মানে কি আমি এতিয়া বহুতে কওঁ দেই যে আমাৰ বৰ্তমানৰ এতিয়া তুমি ভাৰতৰ কিছুমান খণ্ড তুমি দেখিবা ধৰা এতিয়া পৰিবহন খণ্ড কিছুমান হেৰি আ, তোমাৰ ৰেলৱে কিছুমান ষ্টেচ বৰ্তমান প্ৰাইভেটাইজেশ্যন কৰি দিয়া ব্যক্তিগতকৰণ কৰি এতিয়া নাই জানো? এতিয়া আমিও যদিও মানে এই ব্যক্তি কৰণৰ কিন্তু বিৰো বিৰোধিতা কৰো যদিও কিন্তু ব্যক্তিকৰণৰ কৰি দিয়াৰ লগে লগে আকৌ সেই বস্তুবোৰ উন্নত একদম বহুত উন্নত হৈ গুচি যায়।
হয় হয় হয়। এতিয়া আমাৰ যোনটো তোমাৰ এতিয়া তুমি গম পোৱা নে জানা আমাৰ বিদ্যুৎ টৰ সেইটো কথা কৈছো। সেইটো ব্যক্তিগতকৰণে হৈ হৈ গৈছে পাই।
হৈ গৈছে তাকে আদানী আদানী
অ', আদানীয়ে লৈছে অ'। তোমাৰ এতিয়া নতুন যোনবিলাক স্মাৰ্ট স্মাৰ্ট মিটাৰ লগাইছে সেই স্মাৰ্ট মিটাৰটো গোটেইখিনি আদানীৰে হয় মানে।
আদানীৰে। তাকে নহয় এইটো আই থিংক স্মাৰ্ট মিটাৰ যদি হয় ন তেতিাহ'লে কাৰেণ্টটো টুৱেন্টি ফ'ৰ ইনটো চেভন থাকিব লাগে। মোৰ মতে। কাৰণ বাকী বিজুতি ঘটিলে বেলেগ কথা বোলে ক'ৰবাত ফ্ৰেচ উৰিছে আকৌ বতাহ বা বৰষুণত কেতিয়াবা খেলি-মেলি হ'লে সেইখিনি হ'লে বেলেগ কিন্তু এনে যদিহে আমি টুৱেন্টি ফো মানে স্মাৰ্ট মিটাৰ ৰি চাৰ্চ কৰিব লগা হয় তেতিয়া টুৱেন্টি ফ'ৰ ইণ্টো চেভন লাগিব।
লাগিব লাগিব এতিয়া এই তোমাৰ এটা কথা হৈছে কি গম পোৱা নে নাই? প্ৰথম কথা সেই গোটেই প্ৰকল্পটো সম্পূৰ্ণ হ'ব পৰা নাই, গম পাইছা? হয়। এতিয়া আমাৰ ইয়াতে অ', অকমান এইটো বিষয়ে আলোচনা কৰি লৈছো অকমান আৰম্ভণিতে। মানে কি হৈছে প্ৰকল্পটো টো হ'ব সম্পূৰ্ণ হ'ব পৰা নাই। এতিয়া আমাৰ গাঁৱত এতিয়া কি হ'ল কথাটো শুনা। ডিজিটেল স্মাৰ্ট মিটাৰ লৈ মানুহ মানুহৰ মূৰত এনেকুৱাকে এটা ভ্ৰম সোমাই আছে। আমাৰ আমাৰ গাওঁখনৰ মানুহখিনিয়ে লগালে স্মাৰ্ট মিটাৰ। কিন্তু কাষৰ আমাৰ ঘৰৰ পৰা কাষৰ মানুহখিনি একঘৰ মানুহে স্মাৰ্ট মিটাৰ লগোৱা নাই। ৰিজন কি গম কৈছা নে
হয়।
ৰিজন এটাই যে স্মাৰ্ট মিটাৰ লগালে পইচা বেছি দিব লাগে যে ৰিচাৰ্জ অঁ পইচা নিদিলে ডাইৰেক্ট কাটি দিব কাৰেণ্ট আৰু এনে যদি আমাৰ আগৰ মিটাৰ থাকিলেতেন তেতিয়াহ'লে আমি এমাহ দুমাহলে পইচা নি দিলেও কাটিব নোৱাৰে বা বহুত দিনৰ মূৰত আহিবলে কাটিবলৈ আহিবা কিবা এটা দি পঠিয়াই দিম হৈ যাব সেইটো কাৰণে মানুহক উ ধাৰণাটো সেইটো গম পাইছা নাই
সেইটো ধাৰণা মই বৰ্তমান আমাৰ ইয়াতো নথকা নহয় দেই। মই প্ৰায়ে দে ঘৰি প্ৰথমতে কি হ'ল কথাটো মোৰ লগৰ দুজন মানে স্মাৰ্ট মিটাৰ মানে লগোৱা যিটো কাম সেই কামটো ঠিকাভিত্তিক হয়। কৰি আছিলে। তাৰ পৰা মোকো জনালে যে এনে আমি কামটো যদি কৰো তেতিয়া মানে আমি ডেইলি আজৰি থকা টাইমত মানে ইঘৰত-সিঘৰত গৈ পেলাই ফ্ৰীকে তোমাৰ স্মাৰ্ট মিটাৰটো লগাই থৈ আহিব পৰা যায়। তাৰ পৰা ময়ো হৰ-ভয় দিলো। আহি পেলাই মই ঘৰত পাতিলোহি। তাৰ পিছত মই মানে দেউতাই মোক ক'লে যে এইখিনি কিছুমান নিউজ তোমাৰ আহি থাকে নহয় যে বহুত বহুত মানুহে তমাৰ স্মাৰ্ট মিটাৰ লগাবলৈ গৈছে যদি সিহঁতক বহুতেয়া ব্যয়হাৰ কৰিছে। মাৰপিত কৰিছে সেই তেনেকুৱা আমি বস্তু খিনি দেখ তাৰ পিছত মানে এই কামটো মানে নকৰা এটা সিদ্ধান্ত লৈ ললোঁ মানে সেইদৰে এই যিটো ভ্ৰমৰ কথা কৈছা ন যে স্মাৰ্ট মিটাৰ লগালে বহুতখিন বিল আহিব বা আমি আগৰ দৰে কাৰেন্টটো ব্যৱহাৰ কৰিব পাৰিম সেই ভ্ৰমটো কোনে সোমালে নাজানো কিন্তু এছাম মানুহৰ মনত বহুত গভীৰভাৱে সোমাই আছে আমাৰ ইয়াতে প্ৰত্যেকখন গাওঁ হ'ল কিন্তু এঘৰ দুঘৰ কিন্তু এতিয়াও মানে লগোৱা নাই সিদিনাখন কৈ আছে মানে সিহ সিহঁতে ফিতাহী মাৰি কৈ আছে যে আমি আমি কিন্তু স্মাৰ্ট মিটাৰ লগোৱা নাই বা মানে দমভালি এটা কৈছে কিন্তু সিহঁতৰ যদিহে- ভৱিষ্যতে যদি সিহঁতৰ যদি কাৰেণ্টটো যদি কাটি থৈ যায়হি যদি আদানি আন্দাৰত যদি আহে কাৰেণ্টটো যদি কাটি থয় যায় তাৰ পিছত যেতিয়া আকৌ নতুনকে যদি সিহঁতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে এতিয়াতো প্ৰাইভেট উম প্ৰাইভেট কোম্পানীতো সিহঁতো বহুত সেই খিনি চাজ আহি যাব ন
আহিব আহিব এতিয়া আচলতে তোমাৰ তুমি কি ভাবা সেই মনোভাৱটো আচলতে সেই মনোভাৱৰ ধাৰণাৰে মানুহখিনি উন্নয়ন হব জানো মইটোতো সম্পূৰ্ণৰূপে বিশ্বাস কৰো নহয় কাৰণ যদি এটা আ চিষ্টেমৰ মাজত কামখিনি কৰিব বিচাৰি আছে এতিয়া তোমাৰ ধৰা তুমি কনেৱ কাত টুয়েনট্টি ফৰ ইনটো চেভেনৰ কাৰণে কাৰেণ্টৰ যোনটো নতুন মানে ৱায়াৰ খিনিও চেনজ কৰিব লাগিব আচলতে এতিয়া আমাৰ এ এনেকুৱা ঠাই বিলাক এতিয়া আমাৰ গাঁৱলীয়া ঠাইত ৱাৰ খিনি পিভি চি নাই ওপৰত ডাঙৰ ডাঙৰ ৱাৰ খিনি, য'ত মানে তোমাৰ নিৰ্দিষ্ট মানুহ কেইঘৰ জোনগিঘৰ আছে, তেওঁলোকে অ আগতেই ফিট কৰি থোৱা থাকিব, এতিয়া আমাৰ গাও বিলাকৰ কাৰেণ্ট চুৰি টো বেছি হয়, গম পাইছা নে নাই? এতিয়া কাৰেণ্ট চুৰি কথাটো হৈ যোৱাৰ লগে লগে কি হয় যায়, আমাৰ এ এই পি ভি চিটো নাথাকিলে তেওঁলোকে ডাইৰেক্ট কাৰেণ্টৰ হাকুটা লগাই চুৰ কৰি চুৰ, কাৰেণ্ট চুৰ ক চুৰি কৰে। গম পাইছা? গতিকে সেই গোটেই, হয়। গোটেই চিষ্টেমটো ডেভলপ হয়, নহয় নহয়।
অ', এইটো আমাৰ অসমৰ বহুত চুকে কোণে আচল আচলতে তুমি কি ভাবা নাজানো, মই এইটো ভাবো এই আমাৰ গাঁৱৰেই কিছুমানে এনেকুৱা কিছুমান এটা মানে এটা প্ৰজাতিৰ মানুহ আছে ন, যিখিনিয়ে মানে মানুহ কিছুমানক বহুত এটা সুন্দৰ আৰু মানে এটা এটা নিপুণ ভাৱে মানুহক এটা বিপথে পৰিচালনা কৰিব পাৰে, একদম নিপুণ ভাৱে মানে। পিছ পিছত মানে তুমি সিহঁতক হাজাৰটা সত্য কথা কৈও বা সেই যিমান কথা বুজালো মানে সিও সেহতে সেই মানে সেই আগৰ ধাৰণটো মানে এৰিবলৈ নোৱাৰো, সেই আৰু এটা মানে কিছুমান শিক্ষিত আ শিক্ষিত মানে বিভ্ৰান্ত যুক্তিবাদী কিছুমান মানুহ আছে মানে।
আছে আছে।
যিখিনি মানে একদম সু নিপুণ ভাৱে মানুহখিনিক, অ', সু নিপুণ মানুহ মানে একদম সহজ। মানুহখিনিক একদম ধুনীয়াকে মানে এটা বিপথে পৰিচালনা কৰা মানে
হয় হয়, আচলতে সেই মানুহ বিলাক কি গম পোৱা নাই? সেই মানুহ বিলাক অবুজন নহয়। উম, মানে মানুহে কৈছে মোক, মহান ব্যক এজনে কৈছিলে, অবুজনক বুজাবলেতো ভাল, জ্ঞানীতটো বুজাবলে ভালেই অবুজনক বুজাবলে ভাল, কিন্তু অভিমানিক বুজাবলৈ চবতকে টান গম পাইছা।
একদম একদম একদম।
অভিবানি আচলতে, বস্তুটো জানিবৰ কাৰণে ইচ্ছা নাই গম পাইছা।
হয়, এইটোৱেই ডাঙৰ কথাটো।
নতুন চিষ্টেমৰ মাজত নতুন উন্নয়নৰ মাজত সোমাবলৈ নিবিচাৰে তেওঁলোকে।
হয়, তেখেতলোকে উন্নয়ন বিচাৰে, কিন্তু উন্নয়নত আগ ভাগ লব ।
নিবিচাৰে, হয় হয়। সেইটোৱেই আচলতে মই ভাবো এই এইটো মানুহ এইটো এই মানসিকতা আমাৰ গ্ৰাম্য অঞ্চল গ্ৰাম্য অঞ্চলৰ উন্নতি কেতিয়াও কৰিব নোৱাৰে।
নহয় এতিয়া গ্ৰাম্য অঞ্চলৰ উন্নতি নোহোৱাৰ কাৰণটো এইটো।
এইটোৱেইয হয়, সেইটোৱেই।
গতিকে, তুমি এতিয়া ইয়াত আমি কেতিয়াও এটা বাক্য কবলৈ যাওঁতেনে কেতিয়াও গ্ৰাম্য অঞ্চলৰ উন্নতি এইখিনি চিন্তা এৰিলেহে হ'ব, সেই কথাটোদি আমি আৰম্ভ কৰাতকে যে গ্ৰাম্য অঞ্চলৰ উন্নতি নোহোৱাৰ মূল কাৰণটো হৈছে, এই বিভ্ৰান্ত আৰু কিছু কিছুমান অযুক্তিবাদী মানুহৰ প্ৰসং মানে কথা প্ৰসংগ আনিব লাগিব। তুমি এইটো ক'ব সেইটো হয়, কথাটো তুমি মানে এতিয়া আৰম্ভ যদি কৰা কিবা এটা কথা কবলৈ, যে গাঁৱৰ মানুহখিনিয়ে বুজি নাপায় বা বুজিব নিবিচাৰে সেইটো নহয়, আচলতে গ উন্নয়নত মানে আমাৰ গাঁৱৰ মানুহখিনিয়ে মানে আগ ভাগ ল'ব নি বিচাৰে হয় বিচাৰে, যে অসমখন উন্নয়ন হওক। কিবা হওক কিবা হওক বিচাৰে, কিন্তু সিহঁতে এইটোও বিচাৰে যে চৰকাৰে ধাৰেই লওক বা কিবাই লওঁক লৈ পেলাই আমাক অৰুনোদয় টকাকেইটা দিয়ক। আমাৰ কৃষকৰ টকা কেইটা দিয়ক, গোটৰ ধাৰ খিনি মাৰি দিয়ক, সেইখিনি কথা কিন্তু আমাৰ মানুহখিনিয়ে আশা কৰে কিন্তু নিবিচাৰে যে অসম মানে বিচাৰে অসমখন ডেভলপ হোৱা, কিন্তু অংশগ্ৰহণ কেতিয়াও কৰিব ন
অংশগ্ৰহণ কৰিব নোৱাৰে আচলতে, এই মনোভাৱটো আচলতে এ এক প্ৰকাৰৰ এই যোনটো মই কৈছো আমাৰ গাঁৱত চলি থকা যোনবিলাক অবৈধ যোনবিলাক, এই আচলতে এচাম মানুহো আছে তুমি যোনটো কলা ন। এই সৰহ চৰ মানুহ বিিলাক এই সৰহ চৰ মানুহবলাকৰ মনত সোমাই দিয়া গুজি দিয়া বজ বুলি ৰোপন কৰা এচাম মানুহ আছে সেই সেইচামে আস্থাই আতকৈ সমাজৰ আটাইতকৈ আহ মানে তেওঁলোকে হৈছে শত্ৰু মানে সমাজৰ উন্নয়নৰ
হয় এই যি এই এই বস্তুত এটা ব ব্যাধি স্বৰূপ গম পাইছে নাখা সামাজিক এটা ব্যাধি এইটো মানে কিছুমান এনেকুৱা কিছুমান মই কৈছো নহয় তোমাক অযুক্তিবাদী সিহঁতৰ তুমি যুক্তি শুনিলে তোমাৰ এনেকুৱা লাগিব যে এ আচলতে আমি কাৰ লগত তৰ্ক কৰিছো মুূখই হয় নে নে আমিয়ে মুূখ সেই তেনেকুৱা কিছুমান তমাৰ নিজ মনত ল মই নিজে দেখিছো সিহঁতে অল্প জ্ঞান লৈ পেলাই আহিছে এতিয়া আমাৰ আগতে ডাকৰ বচন বা ফকৰা আছে নহয় যে অল্প জ্ঞান ভয়ংকৰ বুলি কথাষ তুমি বুজি পোৱা যে আমি সাদা অকনমান জ্ঞান লৈ পেলাই আমি কেতিয়া কেতিয়াও এটা বৃহৎ কাম কৰিব নোৱাৰাৰে বা সাধা মানে কিবা এটা বিষয়ৰ ওপৰত আমাৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগে আৰু অলপ জ্ঞান থাকিলে কিন্তু সি সদায় ভয়ং কৰি হ'ব সেই আমাৰ এচাম মানুহে মানে কি কয় কৰৰবাত দহু কাৰণে পহুৰ কাৰণে আধা কথা এটা শুনিব শুনি পেলাই আহি পেলাই গাঁৱত সিহঁতে যে সেইটো বিষয়ত সিহঁতে পৰা ডিপ্ল'মা ডি্ৰী লৈিল তেনেকুৱা দেখুৱাব যায় সেই তেনেকুৱা দেখুৱাবলৈ যাওঁ ন মানে কিছুমান কথাাত থুচি মৰে মৰি পেলাই সেইখিনিে মিছা কথা গৈ পেলাই মানে জনসাধাৰণৰওৰত নিজকে মহান কৰি বুলি কৈছে
হয় হয় আক আকৌ তোমাৰ আকৌ মই এইটো কথা কব বিচাৰিম সমাজত আকৌ এনেকুৱা ক লোকো আছে গম পোৱা নাই যিসকল কিন্তু শিক্ষাৰে শিক্ষিত শিক্ষিত দিক্ষিত কিন্তু কৰ্মত কিন্তু সেই শিক্ষা শিক্ষিত কিন্তু গোটেই কৰ্ম খিনি প্ৰকাশ পোৱা নাযায় কিন্তু
হয় হয়
হয় নে নহয়
হয় হয় এইটো এইটো সত্যয় কথা তুমি ভাল কথা কৈছা
আকৌ আকৌ এনেকুৱা লোকো আছে যে মই বহুত দেখিছো মানে আচলতে সেই মানুহ বিলাকৰ প্ৰতি এাক অলপ বেলেগ ধৰণৰ শ্ৰদ্ধা জগি উঠে তেওঁলোকৰ এ শিক্ষা প্ৰাথমিক শিক্ষা ইমান খিনি নাই তেওঁলোকৰ গম পাইছা কিন্তু ব্যৱহাৰিক ব্যৱহাৰিক আৰু অভিজ্ঞতা ক্ষেত্ৰত ইমানেই তেওঁলোক পাক ইমানে জ্ঞানী আচলতে তেওঁৰ ওচৰত এই মানেৱ হেৰিৰ পাঠ্য মানে পাঠ্যক্ৰমিক শিক্ষিত ব্য্ক্তিও কিন্তু চেৰিব ীয়া হয়
হয় এইটো তুমি বৰ্তমান এই যিটো কথা কৈছা এই কথাটো আমাৰ গাও অঞ্চলৰ আমাৰ ব ককা সকলৰ ক্ষেত্ৰত বহুত প্ৰযোজ আচলতে তেখেতলোকে মানে কিতাপৰ আমি যেনেদৰে সাধাৰন এখন কিতাপত লিখি থোৱা বিভিন্ন আখৰ বা আমি শিক্ষকসকলে কোৱা কথাবোৰৰ ওপৰত বেছ কৰি পেলাই আমাৰ আমি জ্ঞান বহুত জ্ান বুলি ভাবো বা আমাৰ পৰীক্ষাৰ নম্বৰ দুটা বেছিকে আহিলে আমি জ্ঞানী বুলি ভাবো আচলতে এই ক ককা বৰ্তাসকলে নিজৰ জীৱনৰ যি কৰ্মীয় অভিজ্ঞতা সেই অভিজ্ঞতা অভিজ্ঞতাৰ ওৰত সম্পূৰ্ণ জ্ঞান আহৰণ কৰিছে আৰু আহৰণ কৰি পেলাই সেইখিনি সঠিক ব্য্ৱহাৰ জানিছে আৰু আমি আমি কিছুমান এনেকুৱাই মানুহে লিখি পঢ়ি দুটা ক্লাছ পাছ কৰিলে বুলি নিজকে বহুত মহান বুলি ভাবে যিটো কিন্তু তজ এটা ভুল কথা বুলি মই ভাবো নে কি কোৱা
হয় নিশ্চয় হয় নিশ্চয়